হেল্ল'।
হেল্ল'।
শুনি আছানে?
অঁ অ' শুনিছো দিয়া কোৱা।
অঁ অ'
তুমি ভাত খালা।
উম, উম ভাত খালো ভাত খালো ভাত খোৱা নাই মানে পানী পুৰি বনাইছ ছিলে ঘৰতে।
অ,
সেয়া খালো।
অ'
তুমি ভাত খালা।
নাই ৰ'বা খোৱা নাই মানে বনাইহে আছে।
অ, অ।
আজি আকৌ বতৰটো সেয়া যে। দিনত মোৰ টিউচন টা আছিলে বাৰু আজি, তাৰপিছত আকৌ আহিলো সোনকালে। বতৰ ইমান বেয়া, বৰষুণে দি আছে। দিন গোটেই দিন বৰষুণ দিছে আজি।
মই বাৰু গুৱাহাটীতে আছোঁ।
গুৱাহাটীতে আছা নে পিছে? তোমালোকৰ ফালেও, আমাৰ ফালেও দিছে অ' উম' তুমি গুৱাহাটী ক'ত থাকো বুলি কৈছিলা। কৈছিলা
মই গুৱাহাটীত ইনে জোৰোডত থাকো, এতিয়া মই নৰ্থ গুৱাহাটীত আছো।
গুৱাহাটীত আছোঁ মানে। অঁ অঁ ত' নৰ্থ গুৱাহাটীৰ পৰা দূৰ নহয় জানো ইয়ালৈকে।
নহয় নহয় মই কৰা নাই ইয়াৰ পৰা ইনে ফুৰিব আহিছোঁ।
অঁ অ' অ'
মানে মানুহ চিনাকি মানুহ এঘৰ আছে।
অঁ আটচ্ছা। সেই মন পচ নৰ্থ গুৱাহাটীৰ পৰা ইয়ালৈকে পঢ়িব আহা ক্লাছ কৰিব আহা যদি
নাই নাই ক্লাছতোটো মই এতিয়া অনলাইন চলি আছে মই কৰা নাই
অঁ অঁ তাতে অনলাইনো কৰাই ন তেওঁলোকৰ
একেটা ফিজতে অফলাইনো কৰিব পাৰোঁ অনলাইনো কৰিব পাৰোঁ আৰু ৰেকৰ্ডিং ক্লাছো থাকি যায় মানে ক্লাছবিলাক ৰে ৰেকৰ্ড হৈ থাকে ন এইটো গোটেই লাইফ টাইম থাকি যাব মানে যেতিয়া লৈকে মই এ পি এইচ চি ক্লিয়াৰ নকৰিম
অঁ ভালেছোন
কৰাৰ পিছতো থাকি যায়
অঁ তুমি এনে অঁ এনে আগত এবাৰ দি পাইছানে
নাই নাই মোৰ বয়স হোৱা নাই
অঁ আচ্ছা
মানে জোন বছৰ দিয়ে সেই বছৰ মানে টুৱেণ্টি টু হব লাগে
হম
মানে টুৱেটি টু ইয়েৰচত দিব পাৰি আৰু মানে টুৱেন্টি ওৱান কম্পিল্ট হব লাগিব কিন্তু মানে এই বছৰ অহাবছৰ দিলে অহা বছৰ জানুৱাৰী এক তাৰিখত টুৱেণ্টি ওৱান এয়াৰ কম্পিল্ট হবই লাগিব
অহ।
কিন্তু মানে মোৰ ন হ'লে মোৰ মানে টু থাউজেন টুৱেণ্টি ফাইভৰ জানুৱাৰীত নহয় ছেপ্তেম্বৰতহে কমপ্লিট হ'ল।
অ'।
সেইকাৰণে মানে মই এতিয়া টু থাউজেণ্ড টুৱেন্টি চেভেনতহে পাৰিম।
উম, ভালে দিয়া তেতিয়ালৈকে তুমি প্ৰিপেয়াৰো কৰি ল'ব
কিন্তু মানে দি চাব মন আছিলে মানে কি জানা এবাৰ, এনে এটা আ, মানে দি চাব পাৰিলে ভাল।
অ', মই দিছিলোঁ। কি হৈছে জানা? ফাৰ্চ পেপাৰখন তুমি ঠিকে পাবা কিন্তু ছেকেণ্ড পেপাৰ খনে মূৰৰ বিষ উঠাই দিছিলে মোৰ।
মানে মেইনচৰ ক
অ' নহয়, প্ৰিলিমছত। প্ৰিলিমচত দুখন পেপাৰ থাকে ন? প্ৰিলিমচত দুখন পে পাৰ থাকে যে ছেকেণ্ড কিখন আছি সেইখনত মানে মই, মই ব্লাৰ হৈ গৈছোঁ সেইখিনি টাইমত যে, কি আহিল এইখন পেপাৰ। ফাৰ্ষ্ট পেপাৰখনত মানে মিনিমাম মই পাৰিছোঁ আৰু সেইখনত কিন্তু পিছত মই গম পাইছোঁ মই জাষ্ট এনেই ট্ৰাইেল দিবৰ কাৰণে দিছিলোঁ সেইবাৰ ছেকেণ্ড পেপাৰ খনত যে, ইমান টান আহিব আৰু ছেকেণ্ড পে যে, ধৰা ফৰ্টি নে ফিফটি পাৰ্চেণ্ট পাব লাগে সেনেকুৱা কিবা আছে ন।
অ', কিবা এটা আছে বাৰু
সেইখন জি এছ পেপাৰ আছিল চাগে, সেইখনত মানে পাব লাগিব বুলি ম জি এচ ওৱান অ'। তাত আছে উম। জি এচ ওৱান নে, অ' সেনেকুৱা কিবা আছিল ৰ'বা কিন্তু মুঠতে যিখন মই ছেকেণ্ড হাফত দিছোঁ সেইখন পেপাৰ বৈদ টান আছিল, মানে মই লাষ্টত ভাবিছোঁ এখন মই কিয় দিব আহিলো পাচত
মেথছ আৰু চাইন্সৰ পাৰ্তোট চাগে।
চাইন্সৰ পাৰ্তটোত বেছি, মেথছটোত- তো তো বাৰু আৰু ঠিকে যায় তথাপিও ধৰা এই ক আমি যে ক্লাছ টেনত পাইছিলো কস্থিতা চিন্থিতা।
অ', অ'।
বোৰো আহে জানা এতিয়াতো ধৰা আমি সেইটো বেকগ্ৰান্ডত
মাতি আছে যা জোন। অ' হা হা। অ' কোৱা কোৱা।
অ' এতিয়া মানে আমি সেইটো বেগ গ্ৰাউণ্ডত নাইে বৰ মানে টান পোৱা যায় আহ উম কচথিতা চাই চিন থিতা,
এ মইততো চাইন্স মই বেয়াই পাওঁ।
মইো বেয়া পাওঁ। কিন্ত মানে উপাই নাই যে, সেইটোততো দিবই দিব, আৰু সেইখন পেপাৰত ব'ল বোলে পাছ নকৰিলে ফাৰ্ষ পাছ কৰি একো লাভ নাই।
নাই নাই এনেও দুইখন পেপাৰতে পাছ কৰাতটো মানে হেৰি হয়।
উম ইম্পৰ্টেণ্ট হয়। আৰু এনেও যায়ে ন বহুত, অলৰেডি প্ৰিপেয়াৰ কৰিম, মই টো উইদাউট প্ৰিপ্ৰয়াৰেচন গৈছিলোঁ, মই ধৰা তিনিমাহমান আগৰ পৰা পঢ়িছিলোঁ আৰু তেতিয়া, তেতিয়া লকডাউন আছিল। নলওঁ, লকডাউনৰ পিছতে মই দিয়া, দিয়া লকডাউনৰ টাইমত পঢ়া গৈছিলে, তেতিয়া ঘৰতে থা কৰো, কিনো কৰিম। কৰিয়ে থাকো আৰু সেনেকুৱাত টাইপ আছিলো আৰু, কেতিয়াবা মনো নাযায় সেনেকুৱা টাইপ। এদিনতো এনেকুৱা সেৱয়া হ'ব বুলি ভবা নাছিলো আৰু মানে ইমান টান পাম বুলি, কাৰণ মই এ পি এছ চি ধৰা সেইটো গোটেই হেৰিতটোত এক্দমেই সুমোৱা নাছিলো, মই জাষ্ট, চাব বিচাৰ ছিলো যে কেনেকুৱা আহে পেপাৰ বোৰ। উম উঠাইছিল আৰু তাৰ পাছত
মোৰো এইবাৰ এনেকে দিয়ে বলে মন আছিলে এ পি এছ চি। কিন্তু মানে হেৰি নহ'লে।
অম বয়সটো হোৱা নাই যে তুমি নেক্স
উ মোৰ ভোকে নাই, মই নাখাওঁ নেকি। অ'অ'
উম নেক্সইয়াৰ দি ছালে তেতিয়া গম পাবা আৰু,
ত পালোহেঁতে মানে কেনেকুৱা ন কাম হয় তেতিয়া নেক্স ইয়িৰলে আলপ এক্সপিৰিয়েঞ্চ হৈ মেলি অলপ ভাল হলহঁতেন
হম
নাই
কাৰ প্ৰিলিম টো তোমালোকে যাবাই দিয়াচোন আৰু তুমি যিহেতু সেইটোত তাতে আছা গতিকে তোমাৰ লোকৰ মনে ভাল
অকমান কনফিডেণ্ট অভাৰ কনফিডেন্ট নহয় বাৰু দেই কিন্তু মানে কি হয় জান মোৰ মান এনেকে কৰ্চ ফিলিং এটা আছে যে প্ৰেলিমছ আৰু মেইন্স টো যেনে তেনে হলেও কমপ্লিট হৈ যাব। উ পেট বহত বাৰা হে।
সেইটোয়ে মানে যদি কৰিব পাৰা তোমাৰ কাৰণে ভাল।
উম মানে তেনেকে কমপ্লিট হৈ যাব পাৰে মানে মেইনটো পাৰে বুলিহে কৈছোঁ হৈ যাব বুলি নাই কোৱা। হেৰী কি আছিলে এটো কমপিল্লিত হৈ যাব কিন্তু মানে হেৰি ইন্টাৰভিউ তো কাৰনে বহুত প্ৰবলেম মোৰ।
উম।
মোৰ মানে কমিউনিকেশন স্কিলটো অকমান ভাল নহয়।
অ।
মানুহৰ লগত মানে কথা পাতি পতি মোৰ মানে অলপ অ হেজিতেচন হয় মই ভাল নহালাগে মানে। উম।
আৰু কি জানা ইণ্টাৰভিউত মানে তুমি জানা। অকল বোলে এ পি এছ চি বুলি নহয় তুমি এনেও যে ধৰা হেৰিবোৰ হৈ থাকে ইণ্টাৰভিউবোৰ হৈ থাকে প্ৰাইভেট জবৰ তুমিতো এতিয়া গ্ৰেজুৱেট যিহেতু তুমি প্ৰাইভেট জবত এপ্লাই কৰিব পাৰা ন। তাতো দি চাবাচোন। কৰি চাবা। মানে ইন্টাৰভিউ বোৰত গৈ গল তোমাৰ এটা কনফিডেন্ আহিব। উম যে তুমি মানে ভয় নোখোৱা। নাৰ্ভাছ নোহোৱা। আৰু নাৰ্ভাছ হ'লেও মোক ফাৰ্ষ্ট টাইম যেতিয়া গৈছিলোঁ ধৰা ইয়াত তে গুৱাহাটীত এনেকুৱা ধৰণৰো- মানে হা আছে য'ত ধৰা, অকল ইংলিছতেই তেওঁলোকে টকিং কৰে। ষ্টাৰ্টিং তোমাৰ সোমৱাৰ পৰা যদিও সেই কোম্পানী তোত ধৰা তুমি, অসমীয়াতেই কামবোৰ কৰিব পাৰিম আমি, বা হেৰি কৰিব পাৰিম বাট ইন্টাৰভিউত কি তই মই নাজ জানো কিয়, হয়তো তেওঁলোক অসমীয়া নহয় কাৰণে বা তেওঁলোক ইয়াৰে নহয়, সেইকাৰণে হয়তো তেওঁলোকে হিন্দী বা ইংলিছে প্ৰিফাৰ কৰে।
উম।
ডাইৰেক্ট ইংলিছ ত শুদে। ফাৰ্ষ্টটো মই কৈ লওঁ যে মই পাৰিম নেকি, কেতিয়াবা কিছুমানে এলাও কৰে অসমীয়াটো, বাট কিছুমানে এনেকে কয় যে আমি অসমীয়া বুজি পাওঁ। কিন্তু তুমি তুমি ইংলিছতে আমাৰ লগত টকিং কৰিব ট্ৰাই কৰা। আমি বুজি পাম। তেনেকে কৱাৰ পিছত, কিছু এনেকুৱা সঁচাকে মানে, মই বহুতকেটা পাইছোঁ ইণ্টাৰভিউ দিব যাওঁতে যে, তেওঁলোকে কয়, তুমি ট্ৰাই কৰাচোন, একো নাই আমি বুজি পাই যাম। ম যিটো নোৱাৰে তিতিয়া অসমীয়াত কৈ দিবা। কিন্তু তুমি ট্ৰাই কৰা‌ ইংলিছত ক'ব কাৰণে। সেনেকে ক'লে ভাল লাগে দিয়া চোন ক'ব পা, ম ট্ৰাই কৰিব পাৰা আমি তেতিয়া। সেইকাৰণে, অ- ম- বে-বেলেগ নহয়। জাষ্ট আমাৰ নিজৰ ইন্ট্ৰডাকচন, সেইটো এতিয়াতো মানে ইন্ট্ৰডাকচনটো, হি প-পৰি যোৱাই হলো আৰু। সেইটো পাৰো এতিয়া। আৰু বাকী ধৰা, এক্সপিৰিয়েঞ্চৰ কথা সোধে। বেলেগতো নুসুধে, সেইবোৰে সোধিব।
মই মানে আজিলৈ- কে দি পোৱা নাই ক'ত
উম দি চাবা। মই ৰিচেন্টলি এখন স্কুলত যেতিয়া কৰিছি ছিলোঁ আৰু তেওঁলোকৰ তাতে মানে সেনেকুৱা আছিলে। অসম ইংলিছতে সুধি আছিলে, সুধি-সুধি লাষ্টত উম, যেতিয়া মই কুৱালিফিকেশ্বনটো এম-এ অস- অসমীয়াত বুলি ক'লো তেতিয়া তেওঁ ক'লে যে ঠিক আছে, উ তুমি তেন্তে এতিয়া আমাৰ লগত অসমীয়াতে কথা পতা। তাৰ পাছত মই অসমীয়াত পাতিলো, অসমীয়াত পাতাৰ পিছত আৰু যেতিয়া মেইন প্ৰিন্সিপাল গৰাকী আহিলে তে কলেজত উ অ', তুমি ম লগত মই অসমীয়া বুজি পাওঁ কিন্তু তুমি যিহেতু আমাৰ এখন চি বি এচ ই ইংলিছ মিডিয়াম স্কুল, সেই কাৰণে তুমি মানে মোৰ ইংলিছত টকিং কৰা একো নাই ভুল হ'ব পাৰে হওক, কিন্তু তুমি ট্ৰাই কৰা মোৰ লগত ইংলিছত কথা পাতিবা ঠিক আছে হ'ব মম পাতিলো িক অলমান ইংলিছত মাজে-মাজে অলপ মানে সেয়া হয় টো ওলাই নাহে ন, আমাৰ পুতুক আমাৰ অসমীয়াাতো যেনেকৈ সলসলীয়াকে আমি অসমীয়া হ'ব পাৰো মানে ইংলিছটোত আমাৰ ৱডটো ওললাই নাহে তেতিয়া তেওঁলোকে ক'লে আৰু যে হ'ব একো নাই, মানে কিয় সেইটো কৰিছিল কাৰণ মোক স্কুলখনত ধৰা অ' হেৰি কৰা নাছিলে কি বুলি কয় অকল অসমীয়া সেহেটি দিয়া না আছে মোক ই ভি এছ ও দিছিল। ইংলিছৰ গ্ৰামাৰো দিছিলে বেলেগ ক্লাছত পঢ়াবলৈ গৈ গতিকে সেইকেইটা অসমীয়াৰ পিৰিয়ডটোত মই কৈছিলো যে মোক অসমীয়া পিৰিয়ডটোত আপোনালোকে এইটো পাৰ্মিচন দিয়ক যাতে মই অসমীয়াতে তাহাঁতৰ লগত কথা ক'ব পাৰো আৰু সিহঁত ত মোক অসমীয়াতে মোৰ লগ কথা পাতক, কাৰণ যদি মই সিহঁতৰ লগত অসমীয়াত নাপাতো তেতিয়াহ'লে সেয়া হ'ব